হেল্ল'?
অ'-অ', কোৱা, কি কৰি আছা?
অ। মই আছো আৰু এনেই খাই এনেই ৰেষ্ট কৰিছোঁ আপুনি।
মই মোৰ ৰেষ্টে কৰি আছো ক'বা তুমি তোমাৰ মাতটো অলপ সৰুকে শুনি আছ অলপ ডাঙৰ কে ক'বা নেকি।
অ অ এতিয়া আহিছে নেকি।
হয় হয় এতিয়া ভালকে শুনা পাইছোঁ বাকী কি খালা আজি দুপৰীয়া।
মই আজি খালো আপোনাৰ মাংস দি খাইছিলো আপুনি।
মই তাকে মই আজি উ পনীৰৰ চব্জি খালো ৰ'বা আজি এনে। এনে কি কি খাদ্য খোৱা তুমি।
এনে মই ননভেজেই খাওঁ বাট বেছিভাগ আপোনাৰ ঘৰৰে খাওঁ।
ঘৰৰে থলুৱা খানাবিলাক খোৱা আৰু।
অ অ।
অ কি কি খোৱা মানে ঘৰুৱা খানা।
ঘৰুৱা আপোনাৰ চাক ডিম। আপোনাৰ চিকেন এইবোৰ খাওঁ আৰু প্ৰটিন প্ৰটিন ফুডছ এইবোৰ খাওঁ।
অ অ মানে তুমি চাহ খোৱা আৰু তোমাৰ কণী খোৱা।
হা হা।
মানে তুমি হাঁহৰ কণী খোৱা কুকুৰাৰ কণী খোৱা। প্ৰ'টিনৰ কাৰণে আৰু তুমি মাংস খোৱা। হয় হয় হয় আৰু। মই তোমাৰ সেই তোমাৰ দৰে মই তোমাৰ ঢেকীয়া শাক খাও তাৰপিছত মানে শাক বোলা বস্তু। খাওঁ পালেং শাক খাওঁ হেলেচি শাক খ বোৰ খাদ্য ভাল ন। অ লগতে মই তোমাৰ প্ৰটিনৰ কাৰণে তোমাৰ চয়াবিন খাওঁ পনিৰ খাওঁ। খা মাছ খা মাছতো থাকে তেল থাকে। আহ মাছৰ ভিতৰত মই সৰু। হয় হয় মই মাছৰ ভিতৰত সৰু মাছটো খাওঁ।
আচ্ছা।
মাগুৰ মাছ তাৰ পিছত কুচিয়া মাছ এইবোৰ মানে মাছৰ কণীটোও খাওঁ।
অ অ আৰু আপোনাৰ এনেই ব্ৰইলাৰটোত। নাথাকে ইমান প্ৰ'টিন আপোনাৰ লোকেলটোতে থাকে বেছি প্ৰটিন। উম হম আহ আহ সেইটো নাথাকে নহয় আছে বা। বেছি মানে বেছি।
লোকেল লোকেলত থাকে হয় সেইটো হিচাপত চাব গলে ছাগলীৰ। মাংসত অধিক প্ৰ'টিন পাই পোৱা যায় আৰু। অ তাৰপিছত গাহৰি খোৱা ন নোখোৱা আকৌ।
গাহৰি খাওঁ।
অ অ মানে গাহৰিতো বহুত টেষ্ট আহে তোমাৰ তিলৰ সৈতে গাহৰি বা। চুঙা বাহৰ চুঙাত বনোৱা হয় হয় বাহৰ চুঙা। বনোৱা গাহৰি এইবোৰ খাই মানে বহুত ভাল লাগে আৰু। অ লগতে আৰু খাদ্য বুলি ক'ব গলে মানে তোমাৰ এ ঔটেঙাত দিয়া দালি।
অ অ অ অ খাইছো টেঙা জালিতো অ।
অ বা তোমাৰ বতাহ তিলৰ বতাহ সেইটো বহুত ভাল।
হ হ
এইবিলাক আমাৰ খাদ্য বহুত আছে আৰু আজিকালি এ কিছুমান অ আমি বেলেগ খাদ্য। আদৰি লৈছো বেলেগৰ যেনেককা তোমাৰ কিছুমান খাদ্য আছে ন। সেইবিলাকো আজিকালি আমি নিজৰ জীৱনত খাওঁ আৰু।
সেইটোৱেই। আৰু আজিকালিতো বেছিমান হাঁ হা। আৰু এনে উম বাহিৰৰ মানে অলপ চলপ। খাওঁ ইমান নাখাওঁ মানে বেছি বাহিৰত আজিকালি মানে আপোনাৰ কেমিকেল কালাৰ এইবোৰ। ফুল দি বনাই থাকে ন খাদ্য এইবোৰ। বাহিৰৰ আপোনাৰ ষ্ট্ৰিট ফুড, জাংক ফুড এইবোৰ
অ সেইটো ক
হেল্ল'!
অ হেল্ল'! প শুনি অ, তোমাক তাই সেইটোৱে আৰু আৰু হয় হেল্ল
হ হ, অ অ। আৰু আপুনি এনে খোৱা নেকি বাহিৰৰ?
মই বাহিৰত আজি অলপ কমাই দিছো আৰু লগত তে মই তোমাৰ এই মই কমাইছো কমাইছো।
আচ্ছা। মই কমেই খাওঁ মানে আজিকালি মানে আহ।
মই তোমাৰ ব্ৰেকফাষ্টত আজিকালি পিঠা খাওঁ, সান্দহ খাওঁ।
অ।
গুড়া সান্দহ খাওঁ, তাৰপিছত তোমাৰ পিঠা খাওঁ আৰু তেল টেকেলি মুঠ মুখত দিয়া পিঠা খাওঁ।
এ
এইবোৰ ভাল খাদ্য আৰু কাৰ্বহাইড্ৰেটৰ কাৰণে। আৰু তোমাৰ বাহিৰৰ তামিলনাডুৰ খানা যেনেকে মই ইডলি খাওঁ, ধোচা খাওঁ।
আহ-আহ। আৰু আজিকালিতো আপোনাৰ বেছিভাগ বাহিৰত জাংক ফুডেই হৈছে ন। এইবোৰ কেমিকেল কালাৰ দিয়ে বনায়।
হয় এইবিলাক দেহৰ কাৰণে বহুত অদৰকাৰী।
উম, ৰোগ ৰোগ হৈ থাকে মানে আ আহাৰ দিন এদিন পিছত পিছত আপোনাৰ ৰোগ হৈ থাকে।
অ বহুত
বহুত-বহুত তেল মছলা দিও বনায় ন, অ বহুত তেল মছলা দি বনায় আপোনাৰ তাত তাৰপিছত বিভিন্ন
আৰু তোমাৰ এইটোতো হয় আৰু লগতে আৰু মই তোমাৰ বতৰৰ ফলবিলাক খাওঁ যেনেকৈ কঁঠাল খাই আছোঁ খাদ্য আৰু তোমাৰ জাম খাই আছো, আম-আম আম খাই আছো তোমাৰ লগতে আৰু নাচপতি আৰু এইবিলাক কি আ
অ এইবোৰ আ আ এতিয়াতো গৰম দিন আপোনাৰ ফল চলো খাব লাগে এ
অ ফল বহুত ফাইবাৰ থাকে ন।
অ সেইটোৱেই আৰু আজিকালিতো আপোনাৰ উম। নিম্বু পানী এইবোৰো আছে।
অ নেমু পানীটো বহুত
অ এইটো বহুত ভাল হয় অ। আৰু এতিয়া গৰম দিনতো আৰু ভাল মানে দৰকাৰী হৈ যায়।
গৰম দিনত ভাল না আচো পুলিৰ কাৰণে ভাল ভিটামিন চি লাগে, তোমাৰ ছালৰ কাৰণে ভাল।
উম।
অঁ তাৰপিছত তুমি আৰু লগতে মাংসত যদি মই যাব বলে হাঁহৰ মাংস খাই ভাল লাগে।
অ মইয়ো খাওঁ এই
অ বহুত ভাল লাগে কোমোৰা-কোমোৰা দি বনোৱা হাঁহৰ মাংস।
উম হুম।
অঁ-অঁ।
মই বেছিভাগ মানে চিকেনে খাওঁ। চিকেন আৰু গাহৰি খাওঁ।
অ গাহৰিটোতো খোৱা যায়েই বাৰু। অ তাৰপিছত তোমাৰ আৰু কি পাৰৰ মাংসটো খাওঁ কেতিয়াবা খাদ্য আৰু তোমাৰ কেতিয়াবা তোমাৰ এ লোকেল মাছ বিলাক যে আছে তোমাৰ
অ-অ লগ
মাগুৰ মাছ, কুচিয়া মাছ এইবিলাক তোমাৰ নৰসিংহৰ পাতেদি বনাই কিনে
উম হম কিন্তু আমি যে ইয়াতে পাওঁ ইয়াতে টাউনতে পাওঁ মানে এইটো ইমান লোকেল নাথাকে মানে বাহিৰৰ পৰা আহে ন
অ মই ডেফিনেটলি মইয়ো টাউনতে থাকো। কিন্তু তথাপিও মানে অলপ কষ্ট কৰো আৰু। বজাৰত যাওঁ সাপ্তাহিক বজাৰবোৰত।
সেইটোৱেই
আৰু তোমাৰ আৰু কিবা এনেকুৱা তেনেকুৱা তোমাৰ ফুড আছে নেকি যিটো মানে বহুত ইণ্টাৰেষ্টিং হয় যোনটো খোৱা নাই।
উম এনেতো কিবা নাই
অ-অ মানে তোমাৰ এইটো খাই গৈছা তুমি বিলাহীৰ খাদ্যটো যে বিলাহী পোৰা, আলু পোৰা এইবোৰ খোৱা
অ অ এইবোৰ খাওঁ।
অ অ আৰু তোমাৰ আচাৰ অ ম খাে মই নিজে বনাই খাওঁ এইবিলাক।
আচাৰটে অ অ খাওঁ।
আচাৰ আমৰ আচাৰ ভোট জলকীয়াৰ আচাৰ আৰু কি আছে তোমাৰ আমলখিৰ আচাৰ
ভোত জলকীয়াতটো ভাল লাগে।
অ ভোত জলকীয়াটো ভাল লাগে। এইবিলাক জুতি জুতিমূলক খাদ্য আৰু
উম হম
কিন্তু আমি যদি অলপমান বেলেগ ফালে যাও অসমৰ পৰা যেনেকে পাঞ্জাৱত গ'লে সিহঁতৰ খানা বিলাক অল বেলেগ হয় নে? কাৰণ তাতে ঘেহু খেউটো খেউতটো বেছি পায় ন। সিহঁত ৰুটি বেছিকৈ খায় বা গাখীৰৰ লাচি খায় খাদ্য
লা সিহঁতে মানে লছি, পৰঠা ৰুটি এইবোৰে বেছিভাগ খায় এইবোৰ মানে ইহঁতে মানে ইমান ভাত চাত নাখায় মানে
অ আমাৰ নৰ্থ ইষ্টতকে মানে পাঞ্জাৱবিলাকে ৰুটি বা এনেকৈ হাৰিয়ানা ৰাজস্থান দিল্লী সহঁতৰ মানুহে ৰুটি
চেন্নাইত ই থাকে।
অ চেন্নাইততো তোমাৰ এই এনেকুৱা ইডলি এইবিলাক
খাদ্যতো অ আৰু বা কেৰেলাত তোমাৰ নাৰিকলতটো বেছিকে বাই মানে ত নাৰ
অ অ কেৰেলাতে অ নাৰিকলটো বেছিভাগ
অ আৰু যিবিলাক সাগৰীয় পাৰৰ জোগা বিলাক যেনেকে উৰিষ্যা হওক বা তোমাৰ যিবিলাক সাগৰৰ চাইডত আছে জাগা সয়াতে মাছটো খাই সাগৰীয় মাছ কোৱাচ মাছ খাব মাছ খাই অ আৰু তোমাৰ ৱেষ্টাৰ খাই শামুক খায়
অ বেলেগ জেগাত বেলেগ বেলেগ খাই আৰু মানে
অ তুমি শামুক খাইছা নেকি শামুক কেঁকোৰা এইবিলাক
খোৱা বোৱা নাই এতিয়াও আপুনি খাইছা নেকি
নাই নাই ময়ো খোৱা নাই মই কেঁকোৰা খাইছো বাৰু নিচলা মাছ এইবিলাক খাইছো অঁ কিন্তু সেনেকুৱা আৰু
সেইটোৱে বেলেগ জেগাত বেলেগ খোৱা থাকে
বেলেগ খোৱা অ অ সেইবিলাক খাদ্য় কিন্তু খাব মন যায় কিন্তু বেলেগ জাগাত যায় কিনে ভাল
বেলেগ বেলেগ জা বেলেগ বেলেগ জেগাত যাই মানে বেলেগ বেলেগ খাদ্য ট্ৰাই কৰিও ভাল লাগে
অ অ সেইটো কিবা পিছলৈকে ভৱিষ্যতত কেতিয়াবা যদি পৰিকল্পনা থাকে তেতিয়া খাব লাগিব আৰু
অৱ সেইটোৱে
অ আৰু তোমাৰ কিবা এনেকুৱা আছে নেকি পৰিকল্পনা যে এনেকা এটা জেগাত যাই কিনে এনেকৈ খাম কিবা এনেকুৱা আছে নেকি
এতিয়ালৈকেতো মই আপোনাৰ চেন্নাইত চেন্নাইতে যায়ে ট্ৰাই কৰিছিলো খালি এতিয়ালৈকে বা চেন্নাইতো যায় ট্ৰাই লৈছিলো এতিয়া মানে মোৰ কলকাত যোৱাৰ ইচ্ছা আছে তাতে বিৰিয়ানীটো খাব ইচ্ছা আছে মানে লোকেল টো
অৱ অৱ মই ঠিকে কৈছো মই চেন্নাইত যোৱা নাই বাৰু তামিলনাডুত কিন্তু মই কলিকতা গৈছো তাতে কিন্তু বিৰিয়ানীটো ভাল আৰু সস্তা হয় মানে গুৱাহাটীতকে
ক'ত
কলিকতাত তোমাৰ ছাগলী বিৰিয়ানীটো ষাঠি টকা আৰু কুকুৰা বিৰিয়ানীটো তোমাৰ চল্লিছ টকা এনেকা ইয়াতকে সস্তা
অৱ অৱ তাতটো পুৰা বঢ়িয়া বিৰিয়ানী থাকে। কলকাতা বিৰিয়ানীটো পুৰা বঢ়িয়া থাকিব আৰু আপোনাৰ হাইদৰাবাদৰ হাইদৰাবাদৰ বিৰিয়ানীটো।
হয় হয় এইবিলাক খাদ্য‌ আৰু পুৰা ফেমাচ খাদ্য আৰু চপ
অৱ।
অহ। বাৰু এতিয়া তুমি কি চাহ খাবা নেকি এতিয়া?
এতিয়া চাহ খাম অৱ অলপ পিছত চাহ খাম। আপুনি কি কয়?
অ অ তে ময়ো চাহ তাহ খাওঁ আৰু। তোমাক ফোন কৰি ভাল লাগিছে আজি।
অ আচ্ছা।
অৱ মই তোমাক কেতিয়াবা ফোন কৰিম হা আকৌ বেলেগ কিবা কথা থাকিলে? হয় হয় ঠিক আছে।